অহ, কি কৰিছা?
আছোঁ এনে, বহি আছিলোঁ তই কি কৰিছ?
এইয়া, শুই আছোঁ এনেই শুৱাৰ পৰা উঠা নাই আজি।
কিয়?
কি কৰিবা ইমান গৰম। ভিতৰত থাকিলেও গৰম বাহিৰত গ'লে আৰু গৰম।
সেইফালে গৰম পৰিছে নেকি?
তুই আমাৰ ইয়াত বহুত গৰম অ,
সেই আমাৰ ইয়াত ইমান পৰা নাই। মানে ডাৱৰ ডাৱৰে হৈ আছে বৰষুণে দিব চাগে এতিয়া।
আমাৰ ইয়াত কেনেকুৱা গৰম পৰিছে কৃষ্ণ
আহ বহুত গৰম পৰিছে চাগে? উম', তেজপুৰত গৰ ভাত পানী খালো খালো ৰাতি মাংস আছিলে মাংস খালো।
আমাৰ ইয়াত মাংস থলে মাংস সেয়া মাংস হৈ নাথাকে আৰু কিবা বেলেগৰ ৰূপহে লয়। ইমান গৰম
উম উম উম', ফিজত থবা আকৌ তোমালোকে
ফিজত লাইট নাথাকে। ফিজ ফিজ চলালে লাইট নাথাকে লাইট থাকিলে ফিজ নচলে।
উম', আচ্ছা,
বাকী খবৰ খাতি ভালেই।
বাকী ভালে ভালে, তোৰ ভাল।
ভাল ভাল'।
উম', হা
ঘৰত কেনেকুৱা?
ভালেই ভালেই সবৰে ভালেই।
খেতি চেতি কেনেকুৱা হৈছে এইফালে?
খেতি আমাৰ ইয়াত চবৰে লগাবিলাক খতমেই খেতি এতিয়া।
ই- আমাৰ ইয়াত পানীয়ে নাই, কঠীয়া সেইদিনাখন আমাৰ খিনি ৰুলো গোটেই কঠীয়া খিনি মৰি থাকিলে।
অ', মৰি থাকিলে?
মৰি গ'ল পুৰা, ৰ'দতে মৰি গ'ল।
অ', অ', পানী নাই কাৰণে চাগে, পানী নাই কাৰণে চাগে।
অ', পানী নাই আমাৰ ইয়াত।
উম'।
ফোন কৰিছিলোঁ
হা, হা?
কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ।
উম', উম'।
এ আমাৰ ইয়াতো গৰমে তোমালোকৰ তাত কেনেকুৱা নাজানো। ভাবিছিলো, আমাৰ গাঁৱৰ গোটেইখিনি মিলি হেৰিলৈ যাম বুলি অৰুণাচল চাইডে। অৰুণাচল চাইডে।
অৰুণাচল চাইডে? পাৰি এবাৰ যাবলে।
তাকে তোমাকো কলো ওলোৱা যদি ওলাবা আৰু।
অ', যাব লাগিব যাব
গোটেই লগৰ, গোটেই লগৰ খিনি যাম।
উম', কেতিয়ালে যাবি বুলি কলি?
এ অহা অহা সপ্তাহত।
অঁ অঁ।
গাড়ীখন উলিয়াবি উলিয়াবা।
অ ওলিয়াব লাগিব এইখনৰ অ কাৰতে যাম ছাগে আৰু।
কাৰত কাৰত এই গ'লেও গ'লেই হ'ল আৰু তাৰমানে। আৰু তোমাৰ লগৰ কিছুমান আছে যদিও উলিয়াবা।
অ অ ভালে লাগিব বাৰু।
তাৰমানে আমাৰ ইয়াত বহুত গৰম ঔ বা ইয়াত থাকিবই নোৱাৰি তাকে ভাৱিছো বাহিৰলেকে বাহিৰত মানে এনেই তা সেইফালে গৈ পেলাই ঘূৰি পকি আহোঁগে।
অঁ অ ভালেই বাৰু। অহ থাকিবলে নেকি?
থাকিবলৈ মানে এনেই ঘূৰি আহিম আৰু।
অ, অ'।
ঘৰতো একো কাম-বন‌ নাই কি কৰিবি?
পাৰি।
ঘৰত থাকিলেও গৰম, নাথাকিলেও আকৌ ঘৰত গালি শুনিব লাগে।
কলেজ কি বন্ধ এতিয়া?
কলেজ বন্ধ এতিয়া গৰম নহয় জুলাই, জুলাই বন্ধ।
অ' গৰম দিলে মানে ইণ্টাৰ চিট নাই দিয়া নেকি?
দিছে কৰিব লাগে এগাল মান।
কিহৰ ওপৰত?
কিবা আমাৰ বানপানীৰ ওপৰত।
বানপানীৰ ওপৰত তাকে মোৰ মোৰ পানীও ওপৰতে মানে ইণ্টাৰশ্বিপ টো তাকে অলপ কচোন কেনেকে কৰিবি ইণ্টাৰ্ণশ্চিপ বানপানীৰটো
বানপানীৰ কথা মই কেনেকে জানিম? আমাৰ ইয়াত বৰষুণে নাই।
অহ।
এ বৰষুণ হ'লে বানপানীৰ কথা লিখিব পাৰি। নাই মোৰ লগৰ এটা আছে বাৰু। এতিয়া বানপানীৰ কথা আমিওতো ইমান ভালকে নাজানো। আমাৰ ইয়াত পানী-চানী নহয় একো। সিহঁত এইফালে খুব বানপানী হয়, তাক কৈছো তই মোক আধা খিনি মান লিখি দিবিচোন মই বাৰু মই জমা দিব লাগে কলেজত বুলি কৈছো।
অ
দি দিম বুলি কৈছে বাৰু হ'ব মোৰ পৰা লৈ ল'বি চলাবহে লাগে।
উম সেইটোৱে সেইটোৱে লৈ লব লাগিব আৰু নেকি?
নহলে উপায়ো নাই একো। তাকে অৰুণাচল যোৱা কথাটো কৈছিলো যে অ তাত তাৰমানে আমি যাম তইতো বুজি পোৱাই নাই চাগে টিপটো কথা?
তাৰমানে আমি যাম যোৱাত ইয়াৰ পৰা আমাৰ ঘৰৰ পৰাই ওলাই যাম আৰু। আহিবা তুমিও। আমাৰ ঘৰলৈকে তোমাৰ লগৰ কেইটা যাই লৈ আনিবা আমাৰ তালে।
অ
তাৰ পৰা আমি যাম গৈ পেলাই তোমাৰ ভালুক মুখত ৰখিম অলপ। তাত কিবা-কিবি খাম। খাই-বৈ অৰুণাচললৈ ৰাওনা হ'ম।
আচ্ছা একেবাৰে ওপৰ ভাল কুঙলৈকে?
আ ভালুপুংটো তলতে ন অৰুণাচলত হেৰি যাম আমি।
উম উম
বমডিলা বমিডিলাটো ওখ আছে না ওপৰত কঐ এদিনত ঘুৰি আহিব পৰা নহ'ব চাগে ন
উহো
এক ৰাতি টাতে মানে তাতে কটাব লাগিব থাকিব লাগিব ন অ তাকে মাথা মাৰিব লাগিব পৰি থাকিব পাৰি থাকিতো দেই এবছৰৰ কাৰণে থাকিব
এয়া পইচাটো বাৰু মই মিলাই দিম বাৰু
তাকেইতো মোৰো এতিয়া পইচা পাতি নাই হাতত কামো হোৱা নাই মানে
উম তোমাৰ বিজনেচটো কি হ'ল বিজনেচ আছিলে নহয় গাহৰি
সেই গাহৰি বিচাৰ চো ফোক মাৰিলে মোক মাজতে বেমাৰ অহা নাছিলে নেকি পাঁচটা গাহৰি ম থাকে ম ছটা থাকা এটা বেচি দিলো
আচ্ছা এতিয়া গাহৰিকেইটা কি কৰিবা এতিয়া
গাহৰিকেইটা মৰি থাকিলে পুতি থৰিলো
অ আজিকালি মৰিলেও বেছি দিব পাৰি নহয় ন
বেচিবও পাৰি লোকক থয়নো কিমান কিমান কেইদিন খাম নহয় নে নহয় সেইটো কাৰণে পঠিয়াই থৈলো আৰু কি নকৰিম
ঠগাইছে আপালোকক
নাই মই থোৱা নাই বেলেগক থকিলে বোলো নিজে থ খান না সেইটোৱে কৈছো আৰু অ
সেৰি অ পঢ়া শুনা কেনেকুৱা চলি আছে, একজাম চেকজাম কেনেকুৱা গ'ল?
থাকে গৈছে বাৰু, এতিয়া তাকে ভাবিছো বি এটো পঢ়ো নে নপঢ়ো?
কিয়?
পইচাই যোগাৰ কৰিব পৰা নাই অ।
ধেই, পইচা হাতৰ মইলা
সেইটোতো হাতৰ মলিটে ওলোৱা নাই নহয় এতিয়ালৈকে মোৰ।
আচ্ছা।
বাকী ঘৰৰ খবৰ খাতি কেনেকুৱা?
একদম মজা। অ ভাবিছোঁ এতিয়া নাৰচ হলেশ্বৰ নাৰ্চাৰী আছে বুলে হলেশ্বৰ নাৰ্চাৰী বুলি তাৰপৰাই ৰুৱগে নেকি ফুল কেইটামান
ফুলৰ পুলি কেইটামান অ।
কৃষ্ণ আমাৰ ইয়াত সেয়া ফুল ৰুব গ'লে আজি দিনটোত ফুল পাততে জ্বলি যাব, কেঁচা পাতে, সেই এনেকুৱা গৰম প কৈছো কি, জাপানতো ইমান গৰম নহয় চাগে আমাৰ ইয়াত যিমান গৰম।
উম উম উম ৱেষ্ট ইজৰ ফালে নিচিনা গৰমছে ক'লা কলা হৈ গৈছে মুহবিলাক।
হেই মানুহ পুৰা চাউথ কোৰিয়াৰ নিচিনা হৈ গৈছে।
উম আচ্ছা। সেইকাৰনে
অ, কি কৰো কি নকৰো নিচনা হৈ গৈছে মানুহ।
অ, হবই আৰু এতিয়া গছ-চছ কাটি দিছে মানুহ বিলাকে আৰু কি কৰিবি আৰু।
সেইটোৱে ভিতৰত থাকিবই নোৱায়ে বাঁহৰ তলত আহি বৈ আছো এতিয়া।
গছো নোহাৱা গৈছে বাঁহ চাহ এইবিলাক নাথাকে আৰু এতিয়া থাকিব মানুহবিলাক গছ- চছ কাটিছে। গছ কাটিছে, ঘৰ বনাইছে। বাহঁ আছে যদি বাহঁ গাজ চাহ গাজ আছে নে নাই এইফালদি?
বাঁহ গাজ আছে বাহো এনেকুৱা লাগিছে কেইদিনমান পাছত বাহঁ খিনিও জ্বলি যাব আৰু। এনেকুৱা যদি গৰম পৰি থাকে এ বহুত গৰম কৈছোঁ কি?
উম,
আহ, কি গাল
ৰাতিপুৱা -ৰাতিপুৱা ৰুটি খালো ৰুটি আৰু ৰাতিৰ মাংস আছিলে গৈছিলো ৰাতি মাংস তাৰপিছত ভাত কেইটামানকে ললো আৰু খাই দিলো ৰাতিপুৱাই আৰু। ৰাতিপুৱা মানে ভালকে খাব লাগে সেইকাৰণে খাই দিছো আৰু দবাই।
তই কি খালি?
নাই খোৱা একো। ইমান গৰম আৰু হেই ইমান গৰম ভাতে ভাত পেটলে যাব নোখোজে।
গৰম-গৰম গেছ হচি পাই খাব ঠাণ্ডা -চান্দা কলদৃং-চলদৃং খাব লাগে।
কলিং - চলিং খাব লাগে বাৰু পইচা পাতি নায়ে হাতত ভিক্ষাৰী মানুহ।
উম।
তাকে এতিয়া কি কি কৰো তাকে ভাবিছো। গৰম খনত ক'ৰবাত গা ধুবলে যাওঁ চাগে আজি ন এইবিলাক পু
আমাৰ ফালে আকৌ আমাৰ ফালে আকৌ বানপানী হৈছে আক বেছি পানী হৈ গৈছে।
বানপানী হৈছে যদি নাজাও আমাৰ ইয়াত ইমান গৰম। পুখুৰী পানীয়ে নাই বৰষুণে নাই অ।
আচ্ছা। দিব দিব ভেকুলী ভেকুলী বিয়া পাতিলেও বৰষুণ
অ ভেকুলী ক'ত ভেকুলী ভেকুলী পানী নাই ক'ত পা ভেকুলী বিচাৰিম এতিয়া দুটা।
অ' সেইটো হয় বাৰু।
তাৰপা এই যে এই তোমাৰ। অ'সেইফালে তাৰমানে পোৰা বানপানী ন আৰু গছৰ গ গছ গছ খৰছ আছে চাগে ন।
উম। গছ চছ মানে ধুনীয়া ভাল পৰিৱেশ গাঁৱলীয়া পৰিৱেশ হৈছে তোমালোকৰ টাউনৰ নিচিনা নহয়।
অ আমাৰ ইয়াত এইবিলাক গছ চছ নাই ক'ত বৰষুণ হয়। সেইটো কাৰণে বৰষুণ হোৱা নাই চাগে।
উম, উম। গছ কাটি মানুহ বিলাক ঘৰ বনাইছে খৰি কৰিছে। সেইবিলাক কাৰণে
সেইটো কাৰণেতো এতিয়া তোমাৰ এই আমাৰ এইফালে পানী নাই না।
উম। দীঘলী পুখুৰী দীঘলী পুখুৰী কেঁচু জানা নে নাই।
অ'দীঘলী পুখুৰী দীঘলী পুখুৰী নহয়। দীপৰ বিলহে আছিলে নেকি।
অ'দীপৰ বিলৰ।
হ গোটেই গছ চছ কাটি পেলালে পাৰটো পুৰা। চাফা কৰিলে।
উম এয়া উন্নয়নো লাগে দিয়াচোন আৰু উন্নয়ন হ'লেও ভাল লাগে হ'লেও গছ কাটিছে। যদি লগাব লাগে আকৌ।
লগাব লাগে অ সেইটোৱে। দিয়া ঠিক আছে দিয়া হেৰি যে ওলালে, মই অহা সপ্তাহ অহা সপ্তাহ নহয়। অ' এই তিনিদমানৰ পিছতে যাম।
অ' হ'ব মোক জনাদিলেই হ'ল খালি।
মই গ'লে জনাম হা।
উম, উম। ঠিক আছে।
খালী কেনচেল নকৰিবা দেই।
নাই নাই নকো নকো নো ন।
আৰু গাড়ীখন উলিয়াবা তোমাৰ।
উম, উম, উম, উম।
অ' দিয়া ঠিক আছে দিয়া।
ব দিয়া।
আহ, আহ।